হেল্ল, হেল্ল, হেল্ল, শুনা নাই। হেল্ল'। হেল্ল'। হেল্ল'। শুনিছ নে? হেল্ল'। হেল্ল'।
হেল্ল'।
অ'।
শুনিছ?
অ' এতিয়াহে শুনিছোঁ।
অ' এই নহয় দুপতৰ মাকে ফোন কৰিলে সেইটো কাৰণে।
অ' সেইটো কাৰণে ভইচ হেৰি বোৰ যোৱা নাই।
অ' তোলে মাত টো যোৱা নাই ন?
উম উহু নাই আহা।
অ' অ' হ'ব দে মই তোৰ মাততো শুনি আছোঁ। মই ক'ব পৰা নাই যে
অ'।
এইটো ফোনটো কৰিম মানে আকৌ কৰিলে এ দুপৰতে ফোন মাৰিছিলে আকৌ মোলে ফোন মাৰিছে সেই টে কাৰণে। কি হ'ল বুলি? দুৰপতলৈ ফোন মাৰিলে হ'ল আকৌ মোলৈ মাৰিচে।
তাকেতো আকৌ তোৰলৈকে মাৰি আছে মানে বাৰে বাৰে।
বাৰেপতি মোৰলৈকে মাৰি আছে অ'।
অ' কি যে হ'ব? কালি ৰাতি মায়েও মোক তেনেকে মাৰিছে, এবাৰ জীয়' তোলৈ মাৰিছে এবাৰ এয়াৰটেল টোলে মাৰিছে, নধৰাৰ কাৰণে। তাৰপৰা ধৰি পেলাই কৈ দিছো ৰ'বা বুলি।
অ' অ'।
ৰৈ দিয়া বুলি উম ক কথা পাতি আছোঁ বুলি।
মোক খুজিছে আজি হ'ল নে কৰি মই কৈছোঁ নাই হোৱা। কেনেকে হ'ব ইমান জলদি মায়ে
একোচোন কোৱা নাই সেইটো কথা কি বা এতিয়া?
কি বস্তু?
এইটো কথা বোলো একো কোৱা নাই চোন, কেতিয়া শেষ হ'ব কি কথা আজি একো কোৱা নাই বোলো।
অ' অ' যানো এতিয়া কি বা?
হয় চাগে। নহ'ল কিবা এটা ক'লে হেতেন।
এতিয়া এতিয়াতো একো তেনেকে মেইনটেনেঞ্চ সেইবিলাক একো অহা নাই। মোৰ এতিয়া বিশটা হৈ গ'ল পোন্ধৰটা হৈ গ'ল নহয়। এতিয়া অ' মোৰ এতিয়া বিশটা হেৰি ওলাইছে মানে পোন্ধৰটালৈকে হৈ গ'ল ন। এতিয়া এইটো ষোল্ল নম্বৰ ত বিশলে ওলাইছে তাৰপৰা আকৌ পঁচিশলৈ ওলাব।
উম তেনেকে ওলায় পাঁচ টা পাঁচটা কে আহি থাকে ন।
পাঁচটা পাঁচটা কে তই মোলে ফোন কৰোঁতে কশ্মিৰ চে শইকীয়া বুলি ওলাই নে?
অ কশ্মিৰ শইকীয়া বুলি ওলাই।
অ অ ইয়াত ইউজাৰ বুলি থাকে ন একাউন্টৰ নামটো।
কিন্তু এনেক আহিলে কশ্মিৰ শইকীয়া আহে।
অঁ অঁ।
মই বস্তুতটো নাম কেইটা লিখি দিছিলো ন।
অ নাম কেইটা সেই প্ৰফাইল টাস্কত।
উম সেইটোৱেই তেনেকে আহে। মায়ে কি কলে?
কলে মায়ে ভাত খাই আছে মই ফোন কৰোতে, মায়ে ফোন কৰোতে মই গা ধুই আছিলোঁ ততে মই আকৌ যেতিয়া কল তেতিয়া মায়ে ভাত খাই আছো দেউতাই কিবা বিহপুৰীয়ালে গ'ল বোলে। খাজানা দিবলে আছিলে, তাৰপিছতে খাজানা দি পেলাই বোলে এল ডি স্কুলৰ ওচৰত তাপা বোলে ৰসগোল এটা খাবালেকে বিহপুৰীয়া পালেগে গৈ। ফোন কৰিছে ৰাসগোল্লা খাবলে গ'লগে ভিত হেৰিলে।
বিহপুৰীয়ালে অ। বেলেগ কাম নাছিলে মানে, মানে সেই এল ডি স্কুলৰ ওচৰলেকে গৈছিলে ন এল ডি স্কুলৰ ওচৰত দিবগে লাগে। খাজনা মানে ৰিয়া যে ৰিয়াহঁতৰ ঘৰত। মৌজাদাৰ তাৰপিছত সেইকণ গুচি গ'ল আও মানে। ৰসগোল্লা খাব মন গ'ল বোলে, গুছি গল।
এনেকে ৰসগোল্লা খাবলে মন যায়।
অঁ। আকৌ বোলে খায় আহিলেগে বুলি কৈছে, তাৰমানে তেতিয়ালেকে অহা নাই আৰু ঘৰলে মই ফোন কৰোতে।
অঁ।
মায়ে আগটিয়াকে খায় ললে ভাত, দেউতাই খায় গৈছিলে অকমান বোলে। কাইলে আক সকাম আছে নাৰায়ণপুৰত।
হয়।
সেই ঢুকাইছিলে যে কোনোবা এজন ককা, সেইদিনা যে মাত লগাব গৈছিলে বুলে।
উম উম উম।
সকাম এই যদি জেঠাই যদি যায় বাছত তেতিয়া যাব।
অহ অহ অহ। তাকেহে।
গাড়ী লৈ গলে মানুহে ভাল নাপায় বোলে আজিকালি। গলে সেইটো কাৰণে নেযায়।
অযে হেৰি অ, ঐ আহিলে নেকি জেঠাই? অ অ, কি ভাল নেপায় কলে?
এই জেঠ পেহাই হেৰি কৰি থাকে যে সেইটো কাৰণে ভাল নাপায় বুলি কৈছে। গাড়ী লৈ গলে নাযায় মানে, যদি আও বাছত যাম বুলি কয় তেতিয়া হলে যাই যাব।
উম সিহঁতকো নিব লাগিব
কি?
আমাৰ আমাক কেতিয়াব নিলে মানে।
অঁ নহয় যেঠপেহাই ম মুখ ফুলিয়াই থাকে যে। গাড়ী সিহঁতৰ গাড়ীত গ'লে সেকাৰণে মায়ে মানে গাড়ী লৈ সিহঁতৰ সিহঁতে যদি গড়ী লৈ তেতিয়াহ'লে নাযায় বুলি কৈ মানে। উম পোৱা নাই এতিয়ালৈকে মানে, জেঠপেহা ঠাই জেঠাইে ফোন কৰা নাই বুলি কৈছে, কালি গৈ পাইছেহে। কি কৰে, যায় নে নাযায়?
উম উম চাইলক আও কি কয়
উম,
নগলেও হয় ন
এ মাক লগাই থৈ আহিলে নহয় নগলো ইমান দিগদাৰ নাই। উম
কি কৰিবি তই এতিয়া?
উম এতিয়া ক পাতি আছো, কথা পাতি আছো কথা পাতিম আও কাৰোবাৰ লগত যদি পাওঁ পাৰো।
উম মেচেচ এটা কাবাক দি থ এতিয়াই বিয়াৰ পিছত কৰিম বুলি এনেকে।
অঁ পূজামণিক নহলে গিতাশ্ৰীক। কাবা এজনিক তুল দেখুন মই পাঁচটাতকে বেছিয়ে হ'ল চাগে ন।
অঁ, তাকেতো লাগিচোন আছে কি বা এতিয়া
কামটোতো হ'ব কাৰণ মোৰ তাতে ওলাইছে না সাতশ ছাব্বিশ সাতশ তেইচ এনেকে
সেইটো হৈ যাব, কাৰণ উম। নাই মই কৰাই নাই নহয় আজি।
অ অঁ
নাছিলেই এতিয়াহে আহিছে, অহ এতিয়াটো কৰাই নাই। অলপ কৰি চাম। বেলেকে আছে, তেনেকে আছে যেনেকে আছে।
অ কৰিলে আহিব
হোম। কৰিলে আহিব। কৰি, চাওঁ। কৰিবলৈ মন যায় যদি, কৰিম। সেই
কৰি থাকিবি। এনেই থকাতকে কৰি থকাই ভাল।
অ' তাকেতো। বোলো কাপোৰো চাই আছিলো কাপোৰ। পিন্ধিবলৈ চাৰ্ট টপ।
এই হেত
অঁ বিচাৰি পোৱা নাই, অঁ বিচাৰি পোৱা‌‌ নাই।
চেৰ শেষ হ'ল নেকি ন, মিনত্ৰাত নে আছে?
শেষ হ'ল চাগে ছেল। গম নাপাও নহয় চোৱা নাই এইকেইদিন
চেলৰটাত লবলৈ ভাল আছিলে। তেলতে ল'বলৈ ভাল আছিলে বুলো কিবি কিবি।
চাইলকচোন বস্তু বিলাকৰ দাম কমা নিচিনা নেদখো বহা নিচিনাহে লাগে। এনে নৰ্মেলে কমাইছিল এতিয়া মবাইল টোৱে গাবেল পিক্সেল টোয়ে চেলৰ আগত কমহে আছিলে কেবা আহি গল নিচিনাই লাগিছে
হয় নি
উম এমাজনত মানে ফৰ্টি চেভেন আছিল এইট এতিয়া ফৰ্টি নাইন হৈ থাকিলে চেলত
তাছত আহি গ'ল তাছত আহিয়ে গ'ল
সেইকাৰণে নৰ্মেল হেৰিটো নৰ্মেল আকৌ চেল
ফ্লিপকাৰ্টত ফ্লিপকাৰ্টত সেই দুৰ্গা পূজা টাইমতে আহিব আৰু চা
উম দূৰ্গা পূজাতে আহিব চাগে মই চেইনত চেইন চেইন নেকি চেইন
চীন
চিম অ
চীম নে চেইম চিম বুলি
চিম অ
চিনত চাই চাইছো
চিনত চাই আছিলি অ খুলিলি নে কি সেইটো
খুলি থৈছো চাই আছো কিবা চ্ৰট
অ লিটিল বক্স আছে নাই তোৰ
আছিল আগতে বহুত দাম
অ দাম বেছি
লিটিল বক্সত কাপোৰ বিলাক ভাল বাৰু
কাপোৰ বিলাক ভাল
কিন্তু চিনত অফাৰ আছিলে কিবা কিবি থাকে আৰু কিবা এটা এমাউন্টৰ ওপৰত আৰু অফাৰ থাকে
চাভানাটো কি হল স্কেম কৰি দিয়াতোত
মই চোৱাই নাই এতিয়া একো বিচৰাই নাই পিছত কম আও
উম থাকে সেইটো পইচাটো সোমালে নাই ৰিটাৰ্ণ অ
গাম গম নাপাওঁ সোধা নাই দেই সেইদিনাখন আহিছিলে মেছেজ প্ৰচেছ বুলি আহিলে চাগে এতিয়া
অ প্ৰচেছ বুলি তোৰ তাতহে আহিব তোৰ নম্বাৰটোহে দিয়া আছে
মোৰ নম্বৰ দিয়া আছে অ
সেইটোত বহুত টাইম লাগে বুলি ভাবিছিলো
প্ৰচেছ বুলিয়ে আহিলে অ এতিয়া বস্তু প্ৰচেচিঙে হৈ আছে নে নে এতিয়া সোমাল নে মেছেজ অহা নাই তাপিচত
অ অ সুধিবি কো পালে নে নাই সি পইছা উম
পালে নে নাই বুলি মই সুধিছিলো তো নাই বুলি কৈছিলে
অ অ
উম
চা, তোমাৰ সেইটো আৰবানিকৰ এটা এটা ড্ৰেছ এটা আছিলে নহয়, আগৰ যে সেইটো মই যে লৈছিলো। মোক পিন্ধিলো অ, তই পিন্ধিব পাৰ দেখোন এতিয়াও পিন্ধিব পাৰ।
এতিয়া ক'ত পিন্ধিব?
ক'ৰবাত।
ড্ৰেছটাইপ ন সেইটো। পন্ধিব পাৰ কিনো উম।
উ ই আ মনে ড্ৰেছটো পিন্ধাই নাই আমাৰ
অ সেইটো যে ছুটি সেইডাল।
উমহ।
তেনেকুৱা লেপেটীয়া মৰা।
আজি চাম বাও পিন্ধি।
কেনেকুৱা লাগে।
চাই ল‌ওঁ কেনেকোৱা লাগে।
উম পাহৰিলে কেনেকুৱা আছিলে আমাৰ।
এ ৰাফুল টাইপ আছিলে অকমান।
ৰাফল টাইপ আছিলে। পিংক কালাৰ আছিলে নি?
পিংক কালাৰ আছিলে উম। ডেল টাইপৰ এটা আছিলে নহয় লগতে।
হম?
বেল্ট নিচনা ডিলো আছিল নহয় লগত।
অ ক'ত থলি সেইটো তই?
আছে মোৰ ৱাৰড্ৰবতে আছে। চাবিচোন।
মই সেইদিনা চিৰি কৰোতে নাই পোৱা সেইটো কাৰণে সুধিছো।
চন্তুতে আছিলে চোন সেইতো, তই থৈছিলি।
মই থৈছিলো, জানো!
ত‌ই থৈছিলি।
পিংক কালাৰ কি আছিলে, মই দেখোন পোৱা নাই।
আছেতো।
সেইদিনা জাপিছিলো যে, অ পিংক কালাৰ মন কৰা নাই আছে যদিও, ক'ত আছে।
আছে তেনেকুৱা তপো আছে নে একে ধৰণৰ, সেইকাৰণে ছাগে একে একে লাগিছে।
অ তাকেতো। উম। ফ্ৰক আছিলে ন?
ড্ৰেছ, বহুত দীঘল ড্ৰেছ টাইপ। উম উম।
পিন্ধি চাবি কেনেকুৱা লাগে, কিন্তু তই এতিয়া বাইকত উঠিব পাৰ নে নোৱাৰ সেইটোৱে দিগদাৰ হ'ব। ল'ৰা নিচিনাকে বহিব লাগিব উম।
উমহ হুম হুম। চাই ল‌ওঁ।
উম।
তেনেকে
তাই যে মিনে যে চব সেই যিটি চব ড্ৰেছৰ লগত সেই একেযোৰ সেইকে পিন্ধে। তোৰ নিচিনা ক্লগ যোৰ যে, তই যোনযোৰ পিন্ধ মেক্সৰ, তাৰ এনেকুৱা গ্ৰীণ কালাৰ এযোৰ আছে, সেই যি টি ড্ৰেছ পিন্ধিলো সেইযোকে পিন্ধে।
সেইজোকে পিন্ধি ফুৰিছে আও। ক'বাত ক'বাত হিল্ছ পিন্ধছে হলো।
অ শিল অ শিল দেই এ এ এযোৰ কাপোৰৰ লগতে দেখিছো অকল।
ইমান বেয়া আহিলযোৰ সেই আগতে যে আমাৰ যে আছিলে যে কলা বগা যে এযোৰ যে, মনত আছে? সেইযোৰৰ নিচিনা। হিলটো উম।
বস্তু চাইজটো বেয়া মানে।
তাই এনে ভালকে থাকে, ঘৰতে পিন্ধিলে ভাল লাগে। ষ্টাইল কৰি মেলি কলে কিবা, অদ্ভুত টাইপৰ ষ্টাইল কৰি যায়। জমনি লাগে। আৰু